হেল্ল' অ, নমস্কাৰ! অ ভালে আছে?
হয়, ভালে আছোঁ।
অ, অ, কি কৰিছে বৰ্তমান?
হয়, মই এনেই আছোঁ বাৰু।
অ, অ বাহিৰত আছে নেকি আপুনি?
হেল্ল' ক'বচোন আৰু শুনা নাই মানে।
আপুনি বাহিৰত আছে নেকি অকমান? অ, অ শুনি আছেনে?
হয়, হয়! হয়, হয়, শুনি আছো। হয়, হয়!
অ, অ বাহিৰত আছে নেকি আপুনি?
নাই ক'বচোন,
অ, অ, অ মানে আপুনি ভ্ৰমণ কৰি ভাল পায় ন?
হয়! হয়!
অ, মানে আপোনাৰ ভ্ৰমণৰ তেনেকুৱা কিবা আহ এক্সপিৰিয়েঞ্চ কিবা আছে নেকি? যদি আছে জনাবচোন।
ভ্ৰমণৰ এক্সপিৰিয়েঞ্চ মানে আমাৰ মানে, ভ্ৰমণটো সকলোৱে মানে ভ্ৰমণ কৰিতো ভাল পায়। চাগে মানে মোৰ মানে ভ্ৰমণ মানে এইটোয়ে টো হৈছে যে আমি এঠাইৰ পৰা আন ঠাইলৈ ভ্ৰমণ মানে সে ফুৰিবলৈ যাও বা হেপাহে যাও যি মানে ভ্ৰমণো যিকোনো কাৰণত হ'ব পাৰে চিকিৎ সা কাৰণে হ'ব পাৰে বা আমাৰ ফুৰিব যোৱা হ'বাৰে বা আমি কিবা কামৰ জৰিয়তে যাব সেই যোৱাও হ'ব পাৰে ন অ যিহেতু মই ভ্ৰমণ টো ইমান ভ্ৰমণ কৰা নাই কিন্তু, কিন্তু অ মই যিমান ঠাইয়ত গৈছোঁ সেইবোৰ এপিনে যদি মই ক'বলৈ গিলে মই মানে মানে আ দেশৰ বাহ বাহিৰত ভূটান আৰু নেপাললৈ গৈছো আৰু এতিয়া টো বাহিৰ গলে মই দেল্লীলে গৈছ ছো আৰু অসমৰ ভিতৰতো গৈছোয়ে বাৰু কিমান আহ সাত আঠ মান ঠাইয়ত আৰু মই যেতিয়া দেল্লী লৈ গৈছিলোঁ, আছিলো আৰু আৰু মানে সেই সময়ত ঠাণ্ডা আছিল অ লাষ্ট ইয়াৰে গৈছিলো মানে যোৱা বছৰে মই গৈছিলো
আচ্ছা আচ্ছা
বস্তু তাতে বস্তু দেখিবলৈ পাইছো দেল্লীলৈ মানে বহুত ন যিহেতু মই অসমত বাস কৰোঁ সেই মানে অসমতো মানে ইমান যিহেতু মই যিহেতু গাঁৱৰ এৰিয়াত বাস কৰো সেইকাৰণে ইমান প্ৰদূষণটো অ নাই কিন্তু দেল্লীত অলপমান বেছি নেকি এনেকা মোৰ অনুভৱ হৈছে আৰু মানে তাতে মই যাই কেনে সেই মানে অ প পলিউশ্যন কাৰণে মই অলপমান মোৰ ব্ৰিথিঙত মানে প্ৰব্লেম হৈছ ছিল মানে মোক অসুবিধা লাগিছিল তাতে আৰু মই সেইটোৱে মানে অসুবিধা পাইছো তাতে দিল্লীলৈ গৈছো ইমানো নহয় আৰু এতিয়া মই ফুৰিবলৈ যোৱা সময়ত মানে যেতিয়া আমি মই ট্ৰাভেল মানে ভ্ৰমণটো কৰি আছিলোঁ সেই সময়ত এই অসুবিধাটো পাইছোঁ আৰু সেয়া তাত তে মানে ট্ৰাফিকটো বেছি মানে গাড়ী মটৰবিলাক বেছি যিহেতু সেইটোৱে মাই সেইটোৱে মই সেইটো হৈছে আৰু অ যিত তাতে যাই কিনে মই তেখেতৰ মানে কথাবোৰ মানে কথাটো কি ক'ম আৰু যিহে উ আমিতো যি হিন্দীয়ে পাতিছো তাতে যাই আৰু তেখেতৰ খাদ্যবিলাক আহ মানে তেখেতে মিঠাটো বেছি খাই এনেকুৱা মোক লাগিছে আৰু
কোন হয়, আচ্ছা আচ্ছা এইটো কথা বাৰু প্ৰথম নতুনকৈ গম পালো যে তাৰে মানুহ বিলাকে মিঠা বেছিকৈ খাই আ ঠিকেই বাৰু আৰু উম উম আৰু প্ৰদূষণৰ কথাত টো কৈছো যে হয় মানে মোৰ আহ মামাৰ ছোৱালীজনী তাতে থাকে মানে তাই কেতিয়াবা এতিয়া মানে এটা সময় আহিছিল ন যিমানে বহুত বেছি প্ৰদূষণ হৈছে ধৰি লওক মানে দিল্লীৰ কথা আহি আছিল ন তেতিয়া মানে তাই মোক ফটো এখনি পঠাইছিল এনেকে ভিডিঅ' কৰি পঠাইছিল মানে ইমানে প্ৰদূষৰ পৰিমাণ বেছি যে আমি মানে একো
হয়
ইপিনৰৰ পৰা অকণমান দূৰলৈ ধৰি লও পঞ্চাশ মিটাৰ দূৰলৈয়ো আপুনি চিনি নাপ পায় একো যে মানুহ আছে গাড়ী আছে কি সেনেকুৱা ধৰণৰ হৈ আৰু ততে বহুত খিনি এক্সিডেন্ট হোৱা বুলিও মই শুনিছিলো। ঘটনা হৈছিলে তাৰ ফলত প্ৰদূষণৰ ফলত এনেকুৱা মানে। কুঁৱলী দৰে পৰিৱেশ হৈ গৈছিল তেনেকুৱা মই মানে দেখিছিলোঁ।
হয় হয়।
সেইয়াই বাৰু অ হয়তো তাৰে মানে কি হয় জানে ডাঙৰ- ডাঙৰ চহৰত ধৰি লওক। যান - বাহন বহুত চলে ন মানে। অকলে ধৰি লওক, অকমান ওলাই গলেও ধৰি লওক নিজৰ চাৰিচকীয়া বাহন খন লৈ যায় যিহেতু ধৰি লওক। বেছিভাগ অ'কি বুলি কয় অ' মানে ধনী- ধনী মানুহে হয় ন, মানে ডাঙৰ ডাঙৰ চহৰত। সেইয়ে তেনেকে আৰু আমাৰ প্ৰদূষণটো বেছি হৈ যায় সেইয়ে মানুহ বিলাক। অলপ ধৰি লওক সচেতন হোৱা উচিত ধৰি লওক আহ মানে। অকমান মানে পৰিৱেশৰ কথাও ভাবি সচেতন হলে ভাল বাৰু আহ। ভ্ৰমণৰ কথা ক'বলৈ গ'লে মানে আপোনাতো বহুত খিনি মানে অভিজ্ঞতা। অভিজ্ঞতা আছে বুলি ক'ব পাৰি। কাৰণ অসমতো হওক বা বাহিৰতো আপুনি গৈছেই যথেষ্টখিনি আৰু। নতুন- নতুন সংস্কৃতিও আপুনি চাইছে আৰু ঠিকে এনেকে মই বাৰু। মোৰ সিমান নাই, অসমৰ ভিতৰত কিছু গৈছো কিন্তু আ বাহিৰত। মানে ধৰি লওক মই কেৱল পুৰীত গৈছিলো তাৰ পিছত। এতিয়া অ ভালেই লাগিল বহুত ভাল লাগিল, আপুনি গৈ পাইছে পুৰীত?
নাই মই গৈ পোৱা নাই বাৰু।
আচ্ছা - আচ্ছা মই আৰু এতিয়া বৰ্তমান ইয়াতে কি কয় মানে। দাৰ্জিলিঙ ফালে মই যোৱাৰ কথা ভাবি আছো। কিন্তু এইখিনি সময়ত মানে ভূমিস্খলন হয় বুলি শুনিছো বহুত। সেয়ে অকনমান মানে ভাবিছো আৰু হয়তটো অকনমান দেৰিকৈ যাওঁ নেকি কিন্তু মানে যাব বহুত। মন আছে। আৰু মানে পৰিকল্পনাও কৰি আছো যে, আহ তাতে যাম। আৰু আপুনি গৈ পাইছে দাৰ্জিলিং?
নাই বাৰু মই য- যাই পোৱা নাই যিহেতু মই অ মানে ইমান ফুৰা নাই যিহেতু। মই যিমান ফুৰিছো সিমান কৈছো বাৰু আপোনাক -
আৰু সিমানটো ফুৰি পোৱা নাই মানে। যিহেতু মই এতিয়ালৈকে ষ্টুডেন্টে হয় আৰু।
আচ্ছা আচ্ছা আপুনি পঢ়ি আছে?
হয়।
অ' কি পঢ়ি আছে মানে?
মই এতিয়া মানে বি এ কৰি আছোঁ বাৰু।
আচ্ছা - আচ্ছা আপুনি সৰু হ'ব তেতিয়াহ'লে মোতকৈ।
হয়।
মই স্নাতকোত্তৰ ডিগ্ৰী কৰি আছো বৰ্তমান আচ্ছা। হু হয় ঠিকে আছে হ'লেও আপুনি মানে কম বয়সতে হ'লেও চাইছে এই বহুত টাইম আছে বহুত। খিনিয়ে চাব পাৰিব, মইয়ো তেনেকে আশা কৰিছো মইয়ো মানে ভ্ৰমণ কৰি বহুত খিনিয়ে ভাল পাওঁ। সেয়ে বোলো আহ মই চাম বুলিএ পৰিকল্পনা কৰি আছো আচ্ছা। আপুনি আহ উৰাজাহাজত। কৰি ভাল পায় নে মানে বেল গাড়ী ভাল পায় এনে ধৰি লওক আহ আমাৰ। মটৰ গাড়ী মানে কিহত ভাল পায় আপুনি
মই মানে অহ এনেকুৱা নহয় যে মোক‌ অহ বেলগাড়ী মানে আপুনি যে কৈছে বেলগাড়ী মই এতিয়ালৈকে মানে বেলগাড়ী কেনেক কেনেকুৱা হয় এইটো মই দেখাই নাই বাৰু
ৰেল গাড়ী কৈছো ৰেল গাড়ী কৈছো
চৰি চৰি বেল মই বেল-বেলগাড়ী শুনা পাইছোঁ সেইকাৰণে মানে মই আচৰিত হৈ আছো অহ অহ ৰেলগাড়ী মানে আমি আজিকালি কি যে সবচে মানে অম মানে আমাক যিটো আমাক ইজি হয় এতিয়া মানে আমাক অহ ট্ৰাচপৰ্টৰ কাৰণে আমাক যি ইজি হয় আমি সেইটোৱে বিচাৰোঁ ন
উম উম উম সেইটো হয় সেইটো হয় উম
সেইকাৰণে আৰু যেতিয়া আমাৰ আপুনি কৈছে যে প্লেনে দি মানে মানে আমি সকলোৱে মানে ইজি ষ্টেপ মাই মই আমি নাজানো কিন্তু কিন্ত মই মানে সকলোৱে মানে ইজি ষ্টেপটো বিচাৰে সেইকাৰণে প্লেনত আমি যি বস্তুতো মানে যি বস্তু আমি ট্ৰেইনত যদি আমি তিনি তিনিদিন লাগিব যোৱাত সেই প্লেনত গেলি আমি তিনি ঘণ্টাতে যায় পাম হয়নে আৰু এফ এইটো এ ফৰ্ট কৰিব পৰা নোৱাৰা সেইটো তো কথা আহি যাব মানে আমি যি প্লেনত মানে হয় প্লেনত মানে অলপ এক্সপেঞ্চিভ হয় আৰু বস্তুবোৰ আৰু ট্ৰেইনত অলপ মানে ইমান নহয় আৰু আৰু মানে মই মই যিহেতু তো মই ট্ৰাভেলটো মই মানে ভ্ৰমণটো মোক প্ৰাকৃতিৰ বস্তুবোৰ প্ৰাকৃতিক বস্তুবোৰ ভ্ৰমণ কৰি প্ৰাকৃতিক বস্তু থকা জাগাত মই ভ্ৰমণ কৰি বহুত ভাল পাওঁ আৰু সেই সময়ত মানে মোক মানে অহ মই বিশেষকে মানে বেছিকৈ মানে মই টুুহিলাৰ- তোক অহ এইটো কৰো আৰু মানে টুহিলাৰ্চৰ যদি মই
উহু হুম টুহিলাৰচত ভাল পায় আপুনি
হয় হয়
মই টুহিলাচৰত ভাল পাওঁ হুম মানে এতিয়া কি হ'ল মোৰ মানে অকণমান গাড়ীত মানে ধৰি লওঁক বাছত হওঁক কিবাহত হক উঠিলে মানে বমি হয় চৌ' সেই কাৰণে মই মানে আটাইতকৈ বেছিতো ভাল পাওঁ ৰেল গাড়ীত কাৰণ উৰা জাহাজতো অকমান অসুবিধা হয় মানে যেতিয়া হয় তেতিয়া অকমান হয় ন মানে মূৰটো ব অকমান বেয়া লাগে সকলোৰে নহয় যাৰ মানে ধৰি লওঁক অভ্যয়াস নাই তেওঁলোকৰ হয়
হয়
ইয়ে ধৰি লওক মোৰ হয় আৰু ৰেল গাড়ীত মই ধৰি লওক বহুত খিনি ভাল পাওঁ কাৰণ কি হয় তাতেতো মানে আহ উৰাজাহাজ কোনো ধৰি লওঁক হঠাৎ মানে লগে লগে আপুনি গৈ পায় আৰু ধৰি লওঁক যিটো আহ মানে ৰাস্তা হয় ৰাস্তা সেই আমোদ লব নোৱাৰে ধৰি লওঁক কি পালোঁ কি নাপালোঁ এই ইমান চাব নোৱাৰে ওৰৰ পৰা হয় বাট বহুত কম সময়ৰ বাবে আপুনি ধৰি লওঁক চাব পাৰিব কিন্তু ৰেল গাড়ীত গলে আপুনি প্ৰতিটো মানে ঠায়ে চাই চাই যাব পাৰিব ন আৰু ৰাস্তাত মানে কিবা পালে পথত কিবা পালে ধৰি লওঁক মানে বাঢ়ে ন এই সেইবিলাক কিবা বেচি বেচিব আহে সেইবিলাক আপুনি কিনিবও পাৰিব খাবও পাৰিব এনেকুৱা ধৰণৰ বহুত খিনি বস্তু আপুনি আমোদ ল'ব পাৰে সেয়ে মই মানে ৰেল গাড়ীটো ভাল পাওঁ আৰু কি কয় মই দুচকীয়া বাহৰ উঠি মই বেছি ভাল পাওঁ কাৰণ সেইটো মানে ভাল লাগে আৰু যি কি নহওক আৰু সহজ হয় কাৰণ ধৰি লওক আহ মানে ট্ৰেফিকৰ মাজতো যাব
হয় হয় হয় আমি মানে বহুত বস্তুবোৰ দেখিবলৈ পাওঁ। যেতিয়া আপনি ট্ৰেইনত কৈছে ট্ৰেইনত আমি বহুত বস্তু দেখিব পায়। হয় ট্ৰেনত দেখিব পাও কিন্তু আমি যেতিয়া আমি নিজে যাম ন মানে টু ওইলাৰ্চ মোৰ মতেদি আমি যেতিয়া টু ওইলাৰ্চ দি নিজে যাম তেতিয়া আমি য'ত তা আমাৰ ইচ্ছা যায় তাতে আমি মানে ৰখি কিনে সেই বস্তুবোৰ ভীউজটো আমি দেখিম মানে দেখিব কাৰণে আমি ফট এইটো ভিডিঅ' সেইটো চব মানে কৰিব পাৰো আমি নিজৰ মতেদি।
উম উম হয় যেতিয়া মানে ধৰি লওক কম মানুহ হ'লে আৰু সুবি ধা সেইটোয়ে ঠিকে আছে বাৰু ঠিকে কৈছে আপুনি উম উম।
সেইকাৰণে মই মানে টু ওইলাৰ প্ৰিফাৰ কৰো আৰু মোক ভাল লাগে সেই বস্তুটো।
ঠিকে কৈছে, বাৰু ঠিকে আছে মোৰ ভাল লাগিল আপোনাৰ লগৰ কথা পাতি বহুত।
হয় হয়।
উম উম আৰু কেতিয়াবা কথা পাতিম বুলি আশা ৰাখিলো। ওহুহু দিয়ক ধন্যবাদ।
ধন্য